হেল্ল' হয় নমস্কাৰ কেনেকুৱা খবৰ পাতি?
ভালেই ভালেই।
হয়। কি কৰিব এনেই আৰু গাঁৱলীয়া দিন তাতে আপোনাৰ বাৰিষাৰ বতৰ। বতৰটোও বৰ এটা ঠিক নহয় খেতা পৰা ক'লা ডাৱৰে আপোনাৰ আকাশ আৱৰি আছে। ৰ'দৰ এতিয়ালৈকে আপোনাৰ একো দেখিবলৈ পোৱা নাই। তেনেকেই আৰু গাঁৱত, গাঁৱলীয়া পৰিৱেশৰ মাজত প্ৰকৃতি প্ৰেমি ৰাইজ আমি, বাকী খেতি পথাৰত নামিছে নে?
খেতিপথাৰত নমা হৈছে ও।
কিমান আগবাঢ়িছে খেতিপথাৰ?
বহুতেই আগবাঢ়িছে প্ৰায় মানে চাৰি বিঘা পাঁচ বিঘামান মাটি ৰোৱা হ'ল। এতিয়ালৈকে কাইলেও তেনেকে পাঁচ বিঘা মান ৰোৱা হ'ব। তেনেকেই খেতি খেতিটো কৰা হ'ব আৰু।
কঠীয়া চঠীয়া পঢা হ'ল নে?
কঠীয়া-চতিয়া পঢ়া হ'ল প্ৰায় সাত বিঘা আঠ বিঘা মান মাটি।
হয়, আপুনি আপুনি চাগে বহুত ডাঙৰ খেতি কৰে ন?
হয় হয় হয় মোৰ খেতিত এটা নাম আছে, গাঁৱত। মোৰ খেতি বুলি ক'লে মানে চবেই ভয়ে কৰি যায়, মানে ধেৰ খেতি কৰা হয় যে।
মই আপোনাৰ কথাতে সেইটো ধৰিব পাৰিছো বাৰু।
মই পুৰা এশ বিঘামান মাটি, খেতি কৰোঁ লগতে দুৱাৰ দিনত মানে ধান অনাৰ দিন
হয়।
মই মানে ট্ৰাকেদিহে ধান বেচো। সেইবাবে গোটেই গাঁৱত এটা নাম আছে।
বাকী সকলো আপোনাৰে মাটিনে নে আপুনি আধিকেও খেতি কৰে?
সকলো মোৰ মাটি।
তেতিয়া হ'লে আপুনি আপোনাৰ ঘৰ চাগে অতি সম্ভ্ৰান্ত পৰিয়ালৰ আপুনি হ'ব লাগিব।
হয় হয় হয় মোৰ মানে ককা দেউতাৰো ককা দেউতাৰ আছিল। মাটিখিনি তাৰ পিছত মই লৈ ল'লো।
হয়। মাটিখিনি এতিয়া আপুনি বিক্ৰী কৰিলে কিমান মান দামত আপুনি বিক্ৰী কৰিব পাৰিব?
সেইটো অনুমানিক কোৱা কব পৰা কথা নহয় মানে। আপোনাৰ ধৰক ঢেৰ পাম আৰু এশ বিঘা মাটি ধৰক
নহয় আপুনি এ এবিঘাট এবিঘাট কিমানকে পাব?
এবিঘাত প্ৰায় দুই তিনি লাখকে পাম বুলি আশা এটা আছে।
হয় গাঁৱলীয়া অ' গাঁৱলীয়া জেগা আপোনাৰ বানপানীও হয়। আপোনাৰ খেতি পথাৰো আপোনাৰ বানপানী চাগে আৰু ধ্বংস কৰে অকনমান।
হয়, হয়।
উ, তেনেস্থলতো আপুনি তিন লাখকে একবিঘা মাটিত পাম বুলি আশা কৰিব পাৰেনে?
হয়, হয়, পাৰোঁ মানে পানীটো পানীটো আহি থাকিব গৈ থাকিব কিবা আমি ৰৈ থাকিম মাৰি থাকিব ৰৈ থাকিম আমি মানে পানীয়ে পানী কাম কৰিব আমি খেতিয়কে খেতিয়কৰ কাম কৰিম।
হয়, বুজি পাইছো। আপোনালোকে পশুপালন এনেকুৱা ধৰণৰ মানে পশুপালন আপোনালোকে ধৰিৰক ছাগলী গৰু এনেকুৱা কি বা পোহেনে?
হয়, হয়, আমাৰ ছাগলী আছে, আছে, বহুখিনিয়ে আছে ছাগলী গৰু হাঁহ পাৰ কুকুৰা, আমাৰ ইয়াত গাহৰি পোহাৰো এটা নিয়ম আছে।
হয়, মানে আপুনি মুথতে কবলৈ গ'লে আপুনি প্ৰাথমিক খণ্ডৰ ব্তিৰ লগত আপুনি বছিকৈ জড়িত।
হয়, হয়, প্ৰাথমিক খণ্ডৰ বৃত্তিৰ লগত মই প্ৰায়ে জড়িত।
অ' হয়। বাকী আপোনাক বিশেষ এটা দৰকাৰতহে ফোন ফোনটো কৰা হ'ল।
হয়, হয়, কওকচোন।
অ' হয় আমাৰ গাঁৱতেই মানে এটা সৰুকে অনুষ্ঠান আমি অনুষ্ঠিত কৰিবলৈ ওলাইছো অ' যিহেতু আমাৰ গাঁৱৰ এতিয়া আপোনাৰ সোণালী জয়ন্তী আপোনাৰ বৰ্ষ পৰিছে গতিকে আমি সোণালী জয়ন্তীটো উদযাপন কৰিম বুলি ভাবিছো গাঁৱৰ ৰাইজে।
হয়।
গতিকে সেয়েহে আপোনাক মানে সোণালী জয়ন্তীৰ কাৰণে নিমন্ত্ৰণটো জনাম বুলি আপোনালৈ ফোন কৰিলো।
ধন্যবাদ নিমন্ত্ৰণ জনোৱাৰ বাবে তাক তে তাত কি কি উদযাপন কৰা আৰু?
অ, ' ভাদ মাহৰ দুই তাৰিখে আপোনাৰ আমাৰ সোণালী জয়ন্তী পৰিছে গতিকে আপোনাৰ লগতে আপোনাৰ পৰিয়ালকো যদি আমি দেখা পাওঁ তে তেতিয়াহলে আমাৰ মনটো ভাল লাগিব, হয় আমি
বাৰু
হয়। অনুষ্ঠানতটো আমি এনেকয়ে পাতিম আপোনাৰ প্ৰথম হ'ব ৰাতিপুৱা আপোনাৰ শোভাযাত্ৰ যাত্ৰা কৰিম আমি সকলো গাওৰ ৰাইজ মিলি ৰাতিপুৱা। আপোনাৰ চাৰিটা বজাতে খোৱা পাতি এৰি আমি সেই প্ৰভাত ফেৰী কৰিম বুলি ভাবিছো। তাৰপাছত আপোনাৰ পতাকা উত্তোলন হ'ব, পৰিৱেশ নিকাকৰণ এটা হ'ব সৰুকে।
হয়।
তাৰপাছত আপোনাৰ তেনেকৈ মিটিংখন মানে আলোপ আলোচনাৰ মাজেৰে আৰু ফ্তি তাৰ মাজলৈ, তাত প্ৰতিযোগিতাও হ'ব।
কি কি প্ৰতিযোগিতা আপোনালোকে ৰাখিম বুলি ভাবিছে?
হয়, আমি কবিতাৰ প্ৰতিযোগিতা ৰাখিম, লগতে গানৰ প্ৰতিযোগিতা ৰাখিম। আৰু এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিম। উম, জুবিন গাৰ্গৰ কাৰণে।
ভাল ভাবিছে, লগতে প্ৰতিযোগিতাস সমূহ মানে কেনেদৰে অনুষ্ঠিত কৰিম বুলি ভাবিছে আপ
হয়, প্ৰতিযোগী মানে আ-আমাৰ ইয়াত প্ৰতি মানে প্ৰতিভাৰ প্ৰতিভাৰ মানে আপোনাৰ ইয়াত কোনো অভাৱ নাই অ' অভাৱ নাই আপমাৰ ইয়াত প্ৰতিযোগী মানে বহুত, আ কম কমেও মানে আপোনাৰ কমকে হ'লও পঞ্চাশ হাজাৰ মান চাগে আমাৰ ইয়াত ল'ৰা ছালী ওলাব, ল'ৰা ছোৱালী গোটেইখিনি এটা আপোনাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি তেওঁলোকে মোক কথাটো জনালে। কিন্তু পঞ্চাশ হাজাৰ ল'ৰা ছোৱালীয়ে আপোনাৰ একেদিনাইতো সম্ভৱ নহব। গতিকে তাৰ পৰাই বাচক বনিয়া হিচাপে আৰু যিমানখিনি পাৰো আগবঢ়াই নিবলৈ চেষ্টা কৰিম তেওঁলোকক উঠি অহা য যুৱ প্ৰজন্মক।
পাৰিলে আপোনালোকে পাৰিলে আপোনালোকে আগদিনাৰ পৰা মানে প্ৰতিযোগিতা সমূহ আৰম্ভ কৰি দিয়ক। তাত বাচৱ গনিয়া চাই চাই মূল মিটিঙৰ দিনা আপুনি মানে বাচক বনীয়াখিনিক প্ৰতিযোগিতা কৰিবলৈ দিব, তাৰ পৰা বাছনি তেনেকে হলে মানে উঠি অহা প্ৰজন্মই ভাল পাব আৰু। সকলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
অ' হয়, হয় আপুনি ঠিকেই কৈছে কিন্তু আমি ভাবিছিলো গাঁৱৰ ৰাইজে মিলি কথাটো পাতিছিলো যে দুদিনীয়াকৈ কাৰ্যসূচীটো পাতিম বুলি। কিন্তু আপুনি দুদিনীয়াকে যদি অনুষ্ঠিত কৰিবলৈ হয় অনুষ্ঠানটো। তেতিয়াহ'লে অলপ খৰচ পাতিৰো এতিয়া আমাৰ মানে ৰাইজৰ মাজত আহি পৰে যিহেতু সকলো সম্ভ্ৰান্ত শ্ৰেণীৰ মানুহ নহয় ইয়াত, আহ সকলো মধ্যবিত্ত শ্ৰেণীৰ লোকেই গতিকে আপোনাৰ সকলোতো খেতি পথাৰৰ লগতে জড়িত তেনেকৈ চাকৰি বাকৰিতো কাৰো নাই। গতিকে তেনেস্থলত অকণমান অসুবিধাৰ সন্মুখীন কৰিব লগা হোৱাৰ কাৰণে আমি অনুষ্ঠানটো এদিনীয়া ভাৱে আমি অনুষ্ঠিত কৰিম বুলি সভাত এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলো।
হয়।
কিন্তু যিহেতু পঞ্চাশ হাজাৰ ল'ৰা ছোৱালীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি এতিয়া মত প্ৰকাশ কৰিছে। গতিকে আমি এতিয়া চাগে দুিনীয়া কাৰ্যসূচীটো যেনে তেনে হলেও কিবা এটা কৰি হলেও মিলোৱাৰ ব্যৱস্থা কৰিব লাগিব।
মানে তেতিয়া ল'ৰা ছোৱালীখিনিও ধৰক। দুখত নপৰিব আৰু তেওঁলোকৰ মনটো ভাগি নাযাব।
হয় তেওঁলোকতো উৎসাহ দিয়াই আমাৰ অনুষ্ঠানটোৰ মূল কৰ্তব্য মানে মূল অ' এইটো কি বুলি কয়?
লগতে আপোনালোকে কাম এটা কৰিব। লগতে আপোনালোকে কাম এটা কৰিব প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰাৰ ল'ৰা ছোৱালীখিনিৰ পৰা প্ৰায় দহ হেজাৰ মানক টকাকৈ মানে এক উ উঠাব আৰু তেতিয়াহলে তেওঁলোকৰ আৰু উৎসাহ বাঢ়িব ধৰক।
অ' মানে আপুনি কি কৈছে মানে এজনৰ পৰা দহ হাজাৰ টকাকৈ আমি অ' চন্দাল লব লগে মানে, হয় সেইটোতো একেবাৰে সম অসম্ভৱ কথা। আপুনি যিটো কলে, কাৰণ এজন এজন ল এজন
তেতিয়াহ'লে মানে প পইচাটো যদি উঠাই দিয়ে তেওঁলোকৰ উৎসাহো বাঢ়িব লগত তা মধ্যবিত্ত শ্ৰেণীৰ লোকখিনিয়ে মানে হয়তো পইচাটো নিদিও বুলিও ক'ব পাৰেি তেতিয়া তেওঁলোক ছাত্ৰ ছাত্ৰীসকলক নামটো কাটি দিলেই হ'ল। তেনেকৈও অলপ ল'ৰা ছোৱালী হয়তো বাঢ়িব পাৰে।
হয় হয়।
যিহেতু তেওঁলোকক লাজত কৰিবলৈ নিবিচাৰে সেইবাবে আপোনালোকৰ পইচাটো উঠিব দুদিনীয়া কাৰ্যসূচীটোও সম্পূৰ্ণ হ'ব।
হয়। হয় আপুনি ঠিকেই ভাবিছে বাৰু এইখিনি কথা আমি আলোচনাৰ পিছত কৰিম এতিয়া মই‌ কথা ভাগি শুনিছিলো সিদিনা হয় আপোনালোকৰ পৰা নতুন নামঘৰত এখনি ভাওনা অনুষ্ঠিত কৰা হৈছে ভাগৱত দৰ্শন।
হয়।
হয়। শুনিবলৈ পাইছো দশৱতাৰ শিল্পী সমাজৰ দ্বাৰা হেনো আঠানীিবৰি ৰাইজ‌ সহায় সহযোগিতা কৰাৰ লগতে, ভাওনাখন আগবঢ়াই নিব।
হয় হয়।
হয় দিনত বৰসবাহ ৰাতিলৈ ভাওনা অনুষ্ঠান কৰা হব অনুষ্ঠিত কৰা হব।
হয়।
হয় ভাওনাখন কোনে পৰিচালনা কৰিছে তাৰ বিষয়ে অলপমান জানে নেকি আপুনি?
ভাওনাখন আমি শুনামতে দৰ্শৱতাৰ শিল্পী সমাজৰ দ্বাৰা পৰিচালিত কৰা হৈছে, আৰু লগতে তেওঁৰ যিজনে মানে পৰিচালনা কৰিছে সেইজনৰ নাম হয়তো দম হ'ব পাৰে। মানে মই যিহেতু ইমান এটা নাজানো ভাওনাখনো চাবলৈ ন পালোঁ মোৰ সেইদিনা মানে দোকান দিছিলোঁ তাত তাৰ ফলত মানে মই বহুত ব্যস্ত থাকিবলগীয়া হ'ল। আৰু সেইদিনা মানে অলপ পইচাৰ খেল আহি গ'ল আৰু সেইবাবে মই ভাওনাখন চোৱা ন'হলে আগন্তক যেতিয়া পাতে মই তেতিয়া চাবলৈ ব্যৱস্থা বা চাবৰ মানে চেষ্টা কৰি ম আৰু, তেতিয়া আপোনাক মই আপোনাক মই হয়তো পিছৰবাৰলৈ চাই পিনি জনাই দিম।
হয় আপুনিওতটো সৰুৰ পৰা এনেদৰে ভাওনা সংস্কৃতিৰ লগতে জড়িত। হৈ ৰহালো, হয়। আপুনি সৰুৰ পৰাইতো খুব আপুনি ভাওনা কৰিছে কৃষ্ণ ভাও হওক আপুনি দৈতৰ ভাওো ধুনীয়াকে কৰে। আকৌ আপুনি ৰাসতো ৰাধা লৈ গোটেই মঞ্চ কপায়। হয়, এই এবাৰ আকৌ আপুনি শংস চুৰৰ ৰূপত আহ ৰাধাকো উঠোৱা আমি দেখিবলে পালো।
হয়, হয়।
তেনেকৈয় গাঁৱলীয়া সমাজ যেতিয়া তেনেকৈেইে গাঁওখন আগবঢ়াই নিব লাগে।
আগবঢ়াই নিব লাগে।
হয়, সংস্কৃতিৰ ফালৰ পৰাই হওক।
আমাৰ মানে সংস্কৃতিত এটা বহুত ভাল নাম আছে আৰু সেইকাৰণে এ হয়তো গাঁৱৰ ৰাইজে মোক ধুনীয়া ধুনীয়া ভাওবোৰ প্ৰদৰ্শন কৰিবলৈ দিয়ে হয়তো তাৰ ফলত মোক ইমান ধুনীয়া ধুনীয়া ভাওঁ বো দিয়ে। আৰু মোৰ ভাও আৰু মোৰ ভাওচাই মানে সকলো আপ্লুত হৈ যায় সেইবাবে
হয়, হয় আপোনাক দিয়া ভাও খিনিৰ পৰাই মই গাঁৱৰ ৰাইজ মৰম ভাল পোৱা চেনেহ যিখিনি আপোনালৈ সেইখিনি মই ধৰিব পাৰিছো। গাৱৰ ৰাইজে আপোনাক ইমান মৰম কৰে আহ গতিকে সেইটো কাৰণে আপোনাৰ ভাল। ভাওটো চাই চাগে মানুহৰ মন উৎফুল্লিত হৈ যায়। আনন্দত তেনেদৰে আপুনিও যাতে তে মানুহৰ কথা ৰাখিব পাৰে মানুহৰ মনটো ভাঙি নিদিয়ে। তেনেকৈ। আপুনিয়ে আপুনিয়ে মানে উঠি অহা ল'ৰা ছোৱালী খিনিক আপুনিয়ে দেখুৱাই আগবঢ়াই নিব। লাগিব দিয়কচোন।
হয়, হয়, মোৰ পৰা এতিয়া বহুতো ল'ৰা ছৰালীয়ে বহুতো ভাওঁ শিকিলে।
হয়।
মই প্ৰায় তেওঁলোকক শিকাই থাকোঁ। এতিয়া দখবতি নৃত্যই হওক, তোমাৰ সংস্কৃতিক মানে সকলো নৃত্যক মই তেওঁ তেওঁলোকক শিকাবলৈ যত্ন কৰিছোঁ। আৰু -আৰু বহুতে শিকিছেও তেনেকৈ।
হয়। হয়, আপুনি নৃত্যৰ লগতো মানে খুবেই ভালকৈয়ে জৰি়ত ন?
হয়- হয় -হয় মোৰ নৃত্যত, এ মোৰ নৃত্যত মানে আমাৰ গাঁৱৰ সকলোৱে পাগল হৈ যায়।
অ' হয়, মই ধৰিব পাৰিছো যিহেতু ৰাধালৈয়ে আপুনি ৰাসত গোটেই মঞ্চক কপাই। তেতিয়াহলে আপুনি কেনেদৰে মানে নৃত্য কৰি মানুহৰ মন মুহিব পাৰে সেয়া মই ভালকৈয়ে বুজিব পাৰিছো।
হয়- হয় মই কৃষ্ণ লোৱা অৱস্থাত, এ অ' মই ৰাধা লোৱা অৱস্থাত মানে কৃষ্ণইে মোক দেখি মানে পাগল হৈ গৈছিলে।
হয় মন মন মুগ্ধ কৰিচ।
মন মুগ্ধ কৰি দিছিলো হয়। লগতে মোক দেখি শিৱও অকণমান মানে আপ্লুত হৈ গৈছিলে আৰু।
হয় শিৱটো -শিৱটো অনন্ত শাৰ্য্যতহে ওলায়।
অনন্ত শয্যাৰ পৰা আমাৰ ইয়াত পাই গলহি। মানে ৰাধাক চাবলৈ।
অ', মই বুজিব পাৰিছো হয়।
হয় - হয়।
হয়, আপুনি কিন্তু কিছুমান মানে এনেকুৱা অযুক্তি পূৰ্ণ কথা কয়। আপুনি যোন বিলাক যুক্তি নাই সেইটো আপুনি মানেনে।
সেইটো মই ইমান এটা মানিব নিবিচাৰো। মানে কিছুমানে কয় কিছু সংখ্যাকলোকে কয়। মই অযুক্তিপূৰ্ণ কথা কওঁ বুলি, কিন্তু মোৰ সেইটো বিশ্বাস নহয়। মই জানো মই ভাল কথাইে কওঁ।
হয় নহয়? মোৰ মই শুনা মতে আপোনাৰ